এই বহি আছিলো ৰ'ব ফোনটোকে চাই তুমি?
এনে আছিলো, উস্, ব্যস্ত আছিলা নেকি তুমি?
ও ও ও খালা।
নাই খোৱা তুমি খালা?
নাই
অ অ, হয় নেকি, কিবা ব্যস্ত আছিলে নেকি? ব্যস্ত আছিলা। অ মানে আজি তোমাৰ লগত এনে আৰু বন্ধুত্বৰ বিষয়ে কথা পাতিব ওলাইছিলো আৰু
কোৱাচোন?
হয় এতিয়া চাবা হা আমি মানে ধৰা তোমাৰ ই ই ই আ অ অ অ অ অ। আমি মানে চোৱা মা-দেউতা বা ভাই-ভণ্টীৰ সম্পৰ্কতো আমি জন্মৰ পৰাই পাওঁ হয়নে। কিন্তু ই বন্ধুতো আমি এ এ এ এ মানে আমি নিজে বাচি লঁও হয়নে নহয় কোৱাচোন তুমি?
অ অ অ, সেইটো হয়য়ে ৰবা ঠিকে কৈছা তুমি।
মানে চোৱা তোমাৰ এতিয়া বন আমি মানে বন্ধুত্ব বত মানে আমি বন্ধুত্ব বত আম পৰিয়ালক আমি কিছুমান কথা কওঁ বা মা-দেউতাক আমি কিছুমান কথা কব পাৰিম কিন্তু এনেকুৱা কিছুমান কথা আছে যে আমি মানে মা-দেউতাক কব নোৱাৰো কিন্তু আমি ই আহ্ আমি বন্ধু বিলাকক যাৰ কাৰণে মানে আমাৰ মনটো একদম মানে অকন হালকা টাইপৰ লাগে হয় নে নাহয় কোৱাচোন?
অ'। সেই কাৰণেতো এতিয়া ক'বলৈ গ'লে চাবা, মা দেউতাৰ পিছত বা সেই পৰিয়ালৰ সকলোৰে পিছত আমাৰ বন্ধু বিলাকে আমাৰ একেবাৰে মনৰ ওচৰ বুলি ক'ব পাৰি আৰু।
হয়, একদম ঠিকে কৈছা। মানে তোমাৰ ধৰা তোমাৰ অ' সুখ দুখ হাঁহি কান্দোন চবতে মানে বন্ধু মানে বন্ধু বিলাক থাকে। আৰু যোনে মানে সুখ দুখ বা যিমান দুখ হাঁহি দুখ সুখত যদি যোনবিলাক বন্ধু আমাৰ লগত থাকে সেইবিলাকে আমাৰ প্ৰকৃতৰ বন্ধু হয় আৰু।
এ সেইটোৱেটো, আৰু এতিয়া চাবা আমি বা কলেজ বা স্কুলত এনেকৈ গ'লে উ আমি মানে অকলে যাব মনে নাযায়, যদি আমি ধৰা আমাৰ যোনজন প্ৰিয় বন্ধু বা বান্ধৱী সিহ'ত যদি নাযায়, এনেকুৱা লাগে যে এই তই নাযাৱ যে মইও না যাও দে এনেকুৱা টাইপ হয়ে দিয়াচোন।
হয়, একদম ঠিক কৈছে। যদি তোমাৰ কোনোবা বন্ধু যদি আজি স্কুল ভাল নাযায় বা বা ক'তো মানে কলেজতে নাযায় তেতিয়া তোমাৰো যাব মন নালাগিব। তোমাৰ যোন প্ৰকৃতৰ বন্ধু হয়। তাই যাব ন মানে যাব পাৰা নাই বা কিবা কাৰণত যা যোৱা নাই, তেতিয়াহ'লে আমাৰো মানে মনতটো ভাল নালাগে, যে আজি যা নাই। নাযাও নেকি কেনেকুৱা লাগিব আজি যাই কিনে এনেকুৱা মানে ভাব আহে আৰু।
এ সেইটোৱে, আৰু এতিয়া চাবা মইতো এইবাৰ নতুন নতুন কলেজ গৈছো ন। ত' এতিয়া মানে নতুন লগৰ এনেকুৱা বনাব নোৱাৰিয়ে জল্ডি। মানে এতিয়া ধৰা মই মোৰ স্কুলৰ কেইজন মানে মোৰ এতিয়া নতুনকে কলেজত ত' একেলগে আমি কলেজত গৈ আছো, একেখন কলেজত ত এতিয়া সেইকাৰণে আমি মই মানে ইমান এটা আনকম্ফৰ্টেবল ফিল হোৱা নাই। কিন্তু ধৰা এতিয়া যদি নতুন নতুন লগৰ পালো হয়, ত' এই মানে পুতুক কে মিলিবই নোৱাৰি, মানে আজিকালি কাৰণ জানাইতো সবেই স্বাৰ্থৰ কাৰণে বন্ধু ত্ব গঢ়ে। ত' মানে এতিয়া ভয়ে লাগে যে এইজন ভাল নে বেয়া। বা
হয় তুমি একদম ঠিকে কৈছা। চাবা আমাৰ যেনেকুৱা স্কুলত বন্ধু তো আমাৰ বা সৰুটো কালৰে বন্ধুত্ব মানে আমি কেতিয়া এৰিব নোৱাৰো, কিন্তু চাবা আমি যেতিয়া কলেজত যাম তেতিয়া আমাৰ মানে অ' থাকে বন্ধুবিলাক লগ হয়। কিন্তু তেনেকুৱা স্কুলৰ লগ বা সৰু কালৰে লগ সেই সেইবিলাকৰ দৰে নহয়ে আৰু।
এ সেইটো কাৰণেতো এতিয়া মানে মোৰটো বহুত দিগদাৰী হৈয়ে থাকে, কলেজ গ বল যাব লাগিলে যদি মোৰ আ এইটো এতিয়া বাকী, মানে স্কুলত হ'লে কেনেকুৱা আমি যে এজন দুজন লগৰ নাজা নগলে বাকী কেইজনো যাবতো যাব পাৰো, কিন্তু কলেজত নহয় যোনজন এজন বা দুজনৰ লগত থাকো সিহঁত দুজন যদি নাযায় বা সেই নহয় আমি যাবগে নোৱাৰো। আমাৰ এনেকুৱা লাগে যে কিনো কৰিম যাই পেলাই বাকী দুজনীকটো নামাতো, উম খুব বেলেগৰ কি কম মোৰে সেনেকুৱা হৈ আছে এতিয়া।
হয় তুমি একদম ঠিক কৈছা। এতিয়া মোৰ নিজৰে চোৱা মোৰ আগত যোনবিলাক মানে বন্ধু আছে, বা এতিয়াৰ মানে এতিয়া কলেজৰ স্কুলৰ চব বন্ধুবিলাক মানে চবৰে বেলেগ বেলেগ হৈ গ'ল না, এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ হৈ গ'ল চবে ওলাই গ'ল। চবে বেলেগ, বেলেগ কলেজত লগালে এতিয়া মই বেলেগকে কৰি আছোঁ এতিয়া মানে। আগৰ মানে বন্ধুবিলাক নাই আছে নতুন বন্ধু কিন্তু আগৰ যেনেকুৱা বন্ধুবিলাক তেনেকুৱা মানে নাই আৰু আগৰ। লগত হাঁহি ধেমালি কৰোঁ এতিয়া, এতিয়া বন্ধু বিলাকৰ লগত কৰোঁ কিন্তু মানে স্কুলৰ বা। কলেজৰ বন্ধুবিলাকৰ মানে বহুত মনত পৰে এতিয়াও।
এ সেইটোৱেটো আৰু চাবা এতিয়া মানে কি হয় জানানে আমি এতিয়া যিমান হ'লেও মানে কলে স্কুলৰ পৰা পাৰ হৈ আহিলো তো মানে আমি কোনো লগৰ বিলাকক সদায় লগ পাই থাকিব নোৱাৰো নহ যোনবিলাক আমাৰ একদম মানে। ভাল আছিল আৰু তো এতিয়া এনেকুৱা নালাগে যে যদি মই তাইক ধৰা মই মোৰ লগৰজনীক বহুত দিনৰ মূৰত লগ পাইছোঁ বহুত দিন মানে ধৰা। এমাহ বা দুমাহে ধৰিলো কিন্তু আমাৰ এনেকুৱা লাগিব নালাগে যে। এ এই লগত এমাহ দুমাহ পিছত লগ পাইছো এই লগত ফ্ৰিলি কথা পাতিব পাৰা নাই এনেকুৱা হ'ব নালাগে আৰু লগৰ কেইজনৰ মাজত ধৰা এনেকুৱাই হ'ব লাগে। যে এই স্কুলত একেলগে আছিলো এই কালিত পৰহিয়েটো আমি কথা পাতি পেলাই একেলগে হা হাঁহি ধেমালি কৰিছোঁ আৰু।
একদম ঠিকেই কৈছে চাবা তোমাৰ বন্ধু মানে বন্ধুক আমি সকলো কথা। মানে খুলি কিনে ক'ব পাৰোঁ। আৰু সি কেতিয়াও মানে, মানে সেইবিলাক কথা কেতিয়াও নকয়েই আৰু। চবৰে লগত এনেকুৱা বন্ধু এটা, এটা থাকে যাক আমি একদম খুলি কিনে কথাবিলাক ক'ব পাৰোঁ। মানে চবৰে এটা প্ৰকৃত বন্ধু থাকে আৰু।
অ সেইটোৱে এতিয়া চবকে আকৌ আজিকালি মানে। চবকে বিশ্বাস কৰিব নোৱাৰি নহয় যে এ মই। ধৰা এতিয়া মই কোনোবা এজনক ক'লো। তাৰপিছত তাই বোলে যাই পেলাই আৰু বেলেগ এজনক কৈ দিলে এনেকুৱা বহুত থাকে আজিকালি তো'। এনেকে মোৰ মতে চবকে বিশ্বাস কৰিবই নালাগে কোনোবা এজন যদি ত ধৰা মই জানো ধৰা তুমিয়ে তুমি মোৰ কথা কাকো নোকোৱা আৰু। মই তোমাক ক'ব পাৰোঁ কিন্তু বেলেগকটো মই এতিয়া যাই পেলাই ক'ব নোৱাৰো সকলো কথা। সেনেকুৱা টাইপ হৈছে আজিকালি কথাবিলাক।
একদম ঠিকে কৈছা তুমি এতিয়া চাবা হা। প্ৰকৃতৰ বন্ধু বিলাক এনেকুৱা যে যোনে মানে বহুত সহায় কৰে বা দুখত বা সুখত মানে সহায় কৰে। তাই কেতিয়াও বা সি কেতিয়াও নকয় যে মই তোৰ কাৰণে ইমান কৰিছোঁ। আৰু কিছুমান এনেকুৱা লগ আছে কয় যে মই তোৰ লগ হয় বুলি কিন্তু যেতিয়া মানে বিপদ আহে বা। অ পলাই গুচি যায় বা কয় যে অ মই তোৰ কাৰণে এনেকুৱা কৰিলো তেনেকুৱা কৰিলো। বুলি মানে কয় আৰু মানে দেখাই যে মই তোৰ কাৰণে‌ এনেকুৱা কৰিছো কিন্তু। প্ৰকৃতিৰ বন্ধু মানে প্ৰকৃতৰ বন্ধুৱে কেতিয়াও এনেকুৱা নকয়।
অ সেইটোৱেতো এতিয়া আমি সেইকাৰণে এতিয়া ধৰা স্কুলৰ টাইমত। আমি বুজি পোৱা নাছিলো আমিও সৰু আছিলো তেতিয়া মানে। আমাৰ একো স্বাৰ্থ নাছিল যে এতিয়া এইজনৰ লগত আছোঁ সেইজনৰ লগত আছোঁ একেলগে খেলিছো খাইছো ফুৰিছো সেনেকুৱা আছিল কিন্তু এতিয়া যিমান আমি ডাঙৰ হৈ আহিছো আমি নিজৰ স্বাৰ্থ বোলা বস্তুটো বুজি আহিছো নহ। ত' সেইকাৰণে মানুহ বিলাক সকলো স্বাৰ্থপৰ দৰে হৈ গৈছে ত'। য'ত সিহঁতৰ লাভ হব তাতে থাকিব এতিয়া ধৰা মোৰ পৰা একো লাভ নহয় মই একো হেল্প
বুজিছা নে?
অ', বুজিছো এতিয়া তুমি চোৱা নি এতিয়া চাবা হা পৰীক্ষাত আমাৰ মানে ধৰা আমাৰ মানে পৰীক্ষা আমাৰ বেয়া হৈ গ'ল বা কিবা কামত বা কিবা কামৰে আমাৰ বেয়া হৈ গ'ল তেতিয়া আমাৰ বন্ধুৱে কয় যে, চিন্তা নকৰিবি তই পিছলৈ এনেকুৱা কৰা ভাল হ'ব মানে অলমান হ'ক দিয়া আৰু আৰু চাবা আৰু স আৰু কিছুমান এনেকুৱা আছে যে মানে তোমাৰ ধৰা এনেকুৱা মানে মিছলীয়া লগ বিলাক আছে যে মানে যদি আমি এইটো সফলতা কৰিব নোৱাৰিলো বা আমি কিবা কাম কৰিব ন কয় যে তই কেতিয়াও নোৱাৰ জীৱনত তেনেকুৱা কৰিব তেনেকুৱা কৰিব বুলি কয় আৰু চাবা হা বহুত দামী উপ বহুতো দামী মানে যিমানো দামী উপহাৰ দিয়ক বা যিমানে ধন কিয়লৈ নহ'বা যদি বন্ধুতৰ মনটো ভাল বা মানে তাই মানে বা সি যদি উপহাৰটো দামি দিব পৰা নাই কিন্তু সি তাৰ আমাৰ যে প্ৰকৃত বন্ধু বুলি বা আমাৰ সহায় মোৰ সহায়ত বা সহায় কৰিছে বা বিপদত মোৰ লগত আছিলে। মোৰ মানে কি কয় মোৰ যিমান আছে মোৰ আত্ম বঢ়াই আছিলে এইটোৱে হ'ল প্ৰকৃতৰ বন্ধু যিমান দামী উপহাৰ দিলেও মানে প্ৰকৃতৰ বন্ধু। নহয় তেতিয়া যদি আমাৰ বিপদত যদি মানে আমাক সহায় নকৰে।
অ', সেইটোতো ঠিকে কৈছা সেই এনেকুৱাই হ'ব লাগে বন্ধুত্ব বিলাক কিন্তু আজিকালি। মানুহ পৰীক্ষাত দেখাব লাগিল তেতিয়া ভাল বন্ধু ধৰা এতিয়া মই যদি মই এনেকুৱা কৰিবও নালাগে দিয়াচোন যদি মই মই কিবা এটা পাৰো মোৰ লগৰ জনে যদি নোৱাৰে পৰীক্ষাতে ধৰা যদি ক'ব পাৰিছো আৰু তেতিয়াহ'লে ক'বই লাগে যদি নোৱাৰো তেতিয়াতো বাৰু বেলেগ কথা কিন্তু এনেকুৱা নহয় যে এ, মই বেছি নম্বৰ পাম তাই কম নম্বৰ পাব লাগে এনেকুৱা হ'ব নালাগে আৰু লগৰ বিলাকৰ মাজত
হয় একদম ঠিকেই হৈছে চব এতিয়া আহ সৰু সৰুকালৰে বন্ধু তবিলাক চাবা একেলগে খেলা, একেলগে মানে স্কুল যোৱা মানে এই বন্ধুতটো আটাইতকৈ নিৰ্মলাৰ বা টিফিন ভগাই খোৱা বা একেলগে পঢ়া বা মানে জীৱন ক আটাইতকৈ ধুনীয়া আৰু মানে সময় যে আমি বন্ধুতৰ লগত মানে কটাইছো আৰু এইবিলাক
সেইটো সেই স্কুলৰ দিনটো আৰু ঘূৰাই ঘূৰাই পাব এনেও নোৱাৰি দিয়াচোন আৰু সেই লগৰ কেইজনো নাপাওঁ দুই -এজন আছে বাৰু সেইটো ঠিকেই আছে কিন্তু গোটেই কেইজন নাই আজিকালি কাৰণ সকলো ব্যস্ত হৈ গৈছে দিয়াচোন কলেজ পাইছে কোনোবাই কোনোবাই কিবা কাম কৰিছে কোনোবাই কিবা বেলেগ লাইনে পঢ়িছে ত' এইটো হেই কৰি মানে আজিকালি নোৱাৰে যে সদায় কথা পাতিব নোৱাৰে কিন্তু জোন দুই এজন আছে আমি সিহঁতৰ লগত মোৰ মতে আৰু আমাৰ বন্ধুত্বটো সদায় ৰাখিব লাগে কেতিয়া মানে জল্দি শেষ কৰিব নালাগে।
চোৱা আমি এতিয়া চাব আমি যদি কথা পাতিব সময়ো পোৱা নাই বা এই কৰিব পৰা কিন্তু আমাৰ বন্ধু দেতো আমি থবই লাগিব আৰু চাবা আৰু আজিকালি এনেকুৱা ফেচবুক, ইনষ্টাগ্ৰামত। মানে বহুত লগ পাওঁ কিন্তু আমি মানে যেনেকুৱা আমাৰ সৰুকালৰ বন্ধুত্ব বা আমাৰ স্কুলৰ বন্ধুত এইবিলাকৰ কাষত মানে ফেচবুক ইণ্টাৰনেট বন্ধু বিলাক মানে মানে নহয় আৰু আমাৰ মুখামুখি হোৱাতো বা আমাৰ লগত সৰুৰে পৰা থকা বা মানে বিপদৰ সময় থাকে, সেয়ে আমাৰ প্ৰকৃতৰ বন্ধু, ইনষ্টাগ্ৰাম বা ফেচবুকৰ বিলাক মানে আমাৰ ইমান প্ৰকৃত বন্ধু নহয় আৰু।
অ, সেইটোয়েতো, ঠিকে কৈছা, তুমি একদম ঠিকে কৈছা এইটো কথা।
হয় আৰু মানে বন্ধুত্ব মানে হৈছে, তোমাৰ ভগৱানে দিয়া সৰ্বশ্ৰেষ্ঠ উপহাৰ যাক আমি মানে, ভালকে থব লাগে।
আমাৰ জোনবিলাক লগৰ আছে, গিফ্টজনক আমি ভালকে ৰাখিব লাগে আৰু এতিয়া।
হয় আজি মানে তোমাৰ লগত বন্ধুত্বৰ বিষয়ে কৈ, বহুত ভাল লাগিছে। পিছলৈ আমি, এনেকুৱা কথা বিলাক আলোচনা কৰিব পাৰো আৰু।
অ, অ, পাতি থাকিম দিয়া। ঠিক আছে দিয়া, আজি ৰাখিছোঁ দে।